হেল্ল' অ, তেনেহ'লে এতিয়া আমাৰ টপিকটো খাদ্যয় বস্তু। অ এ এনে কোৱাচোন কি কি খাই ভাল পোৱা মানে, একদম ষ্টাৰ্টিং কৰো ভেজ বা নন ভেজ, কোনটো বেছি প্ৰিফাৰ কৰা।
বাাজ।
সেইজ।
আহ।
নন ভেজকিয়ান হয়।
নন ভেজে ন মাংস নাখাও, মাছতটো ভালে লাগে।
মাংস নোখোৱা।
মাংস নেখাওঁ।
মই কিন্তু নন ভেজ খাই পছো ভাল লাগে আই এম পৰ নন ভেজিটৰিয়ান মাংস দেন মাছ মাটন ন মেনলি লোক। লোকেল লোকেল লোক। কেল ফচেন ফা। কাৰণ মানে লোকেলৰ পৰাানে ল বহুত কিবা কিব আইটেম বন যায়তটো আৰু খাই ভ বেছি ভাল লাগে মানে ভাল। বনালে তাৰপিছত মটন তাৰপিছত আৰু ব্ৰইলাৰ ল। মজবুত খাব লগা হয় এইটো বেলেগ কথা তাৰ পিছত মাছ। বিলাক আহে মজাকে।
মানে ভেজ ভাল লাগে কিন্তু ভেজ মানে ইমানো ভাল নালাগে মানে নন ভেজটো ভেজতকে বেছি ভাল লাগে খাই কেনে।
উম উম।
অ তেতিয়া ভেজৰ যদি আইটেম থাকে নাই কিবা এটা সেইটো চাইনে খাব পাৰিম লকিন লাইক চালো অ। মায়ে ফেচবনাইছে কিবা এটা খাইছো। তিলাচন নন ভেজ বনাইছ। না চাইগেল যোনটো মানে চাইগেল যোনটো লাগে ভাই মানে মুখৰ পানী চিনি আহ য খাম মানে।
উম হম কেনেুৱা ৰাৱণ মানে।
এইটোৱে বস্তু মানে এইটোয়ে সেইটো এটা মানে ফিল এটা হয় মানে। এট্ৰেকচন এটা আহে মানে এনেকুৱা মানে ল যোনটো কিবা এটা মানে মেগনেটৰ নিষ্ঠা বস্তুটো মানে মানে এক্সপ্ৰেছ কৰিব নোৱাৰিম মানে।
প্লেইন কৰিব নোৱাৰি।
নোৱাৰি মানে।
মাংসৰ প্ৰতি।
ইমানে মৰম।
উম ৰাক্ষস বংশী সেইবাবে।
ৰাক্ষস যি হল জনাম এটাই লাইফ এটাই চ যিমান পাৰ খাব লাগে। কি কয়।
প্ৰতিটো লৰা ইহঁতি মাছ মাছ মাংস বুলি ভাগ কৰি দিলে সিহ সবে লৰাবলাকে মাংসই ল'ব।
সেইটো ভাল লাগিল মাংস খাই কিনে আকৌ এ তোৰ কচোন খোৱা লোৱা বিষয়ে কিবা এটা।
আজি আমি খালোঁ মাছ। আজি আমি কচ মাছ খালোঁ তাপ মায় অ। কালি আকৌ দাদাই আনি দাদাই নপাপাই আনিছিলে লিভাৰ আৰু আমুঠো। মাংস লিভাৰ আমঠ উম মো খিনি বিলাহি আ। পিঁয়াজ দি ভাজিলে।
অ।
খিনি আকৌ দাদাই খাই খুবেই ভাল পায় খুবেই বেছি।
বা। দাদা মে একদম ফেভৰেট সেইটো।
তাৰ বহুত ভাল লাগে সি বহুত ভাল পায়।
লিভাৰ কাৰী খাই কেনে ভাল লাগে বাৰু মাটনৰ যোন লিভাৰ যি যে বনাই সেইটোয়ে না পিয়াজ চিয়াজ যে। কল
অকন অঁ তেনেকে ড্ৰাই কে
অ অ ড্ৰাইকে জোল নহয় ড্ৰাইকে অকল পিয়াঁজ আৰু নহৰু দি কে না মচলা চছলা মাৰি কেনে আৰু সৰিয়হ তেলত ভাজি এনেক বনাই যোনটো মজা লাগে খাই কেনে
উম উম মই আগতে খাইছিলো
এতিয়া নাখা
নাহ
সেইটো খাই কেনে মজা লাগে কিন্তু
সিহঁতো ভালেই এইবিলাক খাবলৈ ভাল বেয়া বুলি নকওঁ মানে
আৰু সেইটো মানে হেলডি হয় সেইটো শৰীৰৰ কাৰণে মানে উপযোগী বহুত
সেইটো হয় বাও
অ মানে লাইক মাংস লিভাৰতো বহুত কিবা কিবি মানে গুণ থাকে ন প্ৰটিন চটিন আৰু কিবা কিবি বহুত কিবি থাকে। চোৰ খাব লাগে মানে তাকে নাখাই ভাল লাগে আৰু কিয় খোৱা বস্তু
আৰু মই পনীৰটো মই ভাল পাওঁ
পনীৰ মে
মই ভাল পাওঁ পনীৰ। মাছৰুমও খুব ভাল লাগে ম
এই মাছৰুম জানা আজিলৈকে মই অকল দুবাৰ মানে ভালকে খাইছো মানে
অকল দুবাৰ?
বহুত বাৰ কিন্তু লাইক টেষ্টি হোৱাকে ভালকৈ। অকল দুবাৰ মানে খাইছো চাগে মই।
ঠিক আছে তুমি আহিবা যেতিয়া মই তোমাক বনাই খোৱাম আমাৰ ঘৰলে আহিবা। সচাকে আক পিংকি দি যদি শ্ৰীলংকাৰ পৰা উঠি আহিব পাৰিছে তোমালোক ইয়াৰ পৰা য়ালৈ আহিব নোৱাৰা নি?
শুংখৰ কথাটো কৈছো মানে।
নৌ মাছৰোম খোৱাম তেতিয়া।
সঁচাচু ৰেষ্টুৰেণ্টত বা আমাৰ হোষ্টেলতো আছিল হোষ্টেলতো বাদেই হোষ্টেলৰ খানা আৰু কি ৰেষ্টুৰেণ্ট হ'ল ধাবা হৈ গল বহুত খাইছো মাছৰোং কিন্তু ক'ত ইমান ভালকে টেষ্টটো পোৱা নাই মানে না
মই বনাই খুৱাম ঠিক আছে, মোৰ হাতত মাছৰুম মানে মই ভেজ খানা বেছি ভাল বনাওঁ আৰু মাছটো মোৰ হাতত ভাল হয়।
অ।
মে বি মই নিজে খাওঁ কাৰণে চাগ
সেইটোয়ে নিজে নিজে নিজৰ ভাল লাগে কাৰণে আৰু যেতিয়া চাও আও মন ফেভৰেট বস্তু হয় এইটো এতিয়া বনাওঁ বনাওঁতে আৰু বেছি ভালকৈ বনাওঁ না। তেনেকৈ মই মেগী বনোৱা টাইমত বেছি ভালকৈ মেগী বনাওঁ।
জহনিজ হয়।
এইবাবে মই য যি ধুনীয়া ড্ৰাই ড্ৰাই মেগী বনাও না
ড্ৰাই ড্ৰাই মেগী কেনেকে মেগী বনাই কি পানীত নিদিয়ে, নি
পানী নিদিওঁ, পানী নিদিওঁ, পানী নিদিওঁ। ফাষ্টতত মেগীটো আমি বইল কৰোঁ, বইল কৰি কিনে তাৰপিছত ঠাণ্ডা হ'বলে থৈ দিওঁ, পিছত পেনত আমি জলকীয়া টমেট', চমেট' সেইবিলাক দি কেনে তাৰমানে গ্ৰেভিটো বনাই লওঁ, উম, তাৰ গ্ৰেভিটো বনাই লওঁ। ত' সেই মানে কি বুলি কয়? তোৰ ফৰ্চুন অইলটো যে। ৰিফাইন তেল, ৰিফাইন তেলত ভা-ভাজি লওঁ মজাকে, তাৰপিছত যি, যি চচ থাকে, সেই চচবিলাক দি কেনে চব গিটা মিক্স কৰি লওঁ মজাকে। বাছ হৈ গেল ড্ৰাই মেগী ই মিছি ভাল আছি অ সেইটো তহ চাইনিজ টাইপ হয় যায়। ধুনীয়াকৈ একদম মজা, খাই ভাল নালাগে। ৰেচি আৰু ৰেচিপি আছে মানে কেইটা মই বনোৱা বনোৱা তই তোৰ ভিন্দি যে ভিন্দ
ভেন্দি ভিন্দি এ ভেন্দি হেৰ!
সেই যি এ হওঁক ভেন্দি ভিন্দি তাতে তোৰ, হম্! সেইটোয়ে একদম চালাইচ চালাইচ কে কাটি কেনে এই কেঁচা আম কেইটামান, একদম চালাইছ চালাইছ কাটি কেনে, মছলা আৰু ম চচ মাৰি কেনে, কণী এটা ফ। টাই দি যি মজা হয় না।
উম।
সেইবিলাক একবাৰ বনাইছিলো হোষ্টেলত মই মানো ইলাদিনমান আগতে। মানে গোটেইখিনি ভাব। ত সেইখিনি শেষ কৰি ব পাৰো মানে ইমান। ধুনীয়া হয় মানে। টেঙা টেঙা টেষ্টও আহে ভেন্দিও টেষ্ট আহে কণীৰ টেষ্টও আহে অলপ ওৱ। ম মাজে বনাও কিবা কিবি। ভাল নেখায়ে আৰু ফাছ ফু ফাছ ফুড ভাল নখে নাই ফ ফুড ষ্ট ফুড যোনবিলাক আছে আমাৰ।
ষ্ট্ৰিট ফুড মই অকল সে খোজকাটোকে। অ। মম'টো খাওঁ আৰু অন্য একো মই নে।
উচকা মৰ লাইক ফেভৰেট বুলি কোৱা হয় যেতিয়া।
সেই দুতাৰণত বাচিবলৈ হ'লে মোৰ খোজ কঢ়ে প্ৰিফাৰবেল থাকিব তেতিয়া।
বাকী তেনেকে মানে চাওমিন। এইবোৰ নুডলছ এইবোৰ এইবোৰ আছে বহুত বস্তু কিন্তু মই সেইবোৰ নেখাও মানে। প্ৰিফেবল নহয়।
এটা তলি খোজা পনীৰ ৰোল খাব পাৰা, পনীৰ টিক্কা খাব পাৰা।
নৰ্মেলি বলপুৰত সেইবোৰ বস্তু বহুত বেয়া বনায়। ভাল নবনাই পনীৰৰ নামত নাজানো ক'ৰ পৰা কি ডুপ্লিকেট বস্তু এটা খুৱাই দিয়ে।
পনীৰ মানে পনীৰটো তাৰে ভাল নহয়। অনলি পনীচ একোৱে ভাল নাই তাতে। এই আৰু কথাটো হেৰি গম পোৱা নে নাই? কি বুলি কয়? তই গম পাই নহয় মানে। হেৰিত খাইছ তুছ তেমপৰিত যে পুচকাৰ ষ্টলটো আছে।
শ্যামবাট। মই শ্যামবাটত তেনেকুৱা দিনো খাই পোৱা নাই।
চবচে বেষ্ট মানে ইমান মজা টেষ্ট না আমি চিয়ামাৰিৰ পৰা খোজকাঢ়ি খোজকাঢ়ি হোষ্টেল আহি পাইছোঁ তই সেই টেষ্টৰ মুখত লাগি আছিল মানে। ইমানে ভাল বনাই মানে তাই আলুৰত থাকেটা ফিলিংছ আলু খিনিও লগতে তোৰ মানে টেঙা পানী খিনিও মজা বনাই, বনাই মানে একদম। আয় ছোল মাংস গৈছিলো যায় কিনে তোৰ ভাবিলো বিশ টকাৰ খাই লওঁ পানী পুৰি। বিশ টকাত খাব যায় মই টকা খালো মোৰ লগৰজো পঞ্চাশ টকা খালে। পইচা কিন্তু অলপ নাই বহুত লিমিটেড তথাপিও মানে ইমান মজা লাগিছে ন খাই কেনে কি ক'ম।
ভাল বনাই নেকি তাত?
ভাল বনাই, বহুত মজা বনাই এক খাম আমি, পেকিং কৰি লৈ যাম দে এইবাৰ। পেকিং কৰি লৈ আহিযাম তহতৰ কাৰণে খাই চাবি মানে আৰু পুৰি বিলাক মানে মানে একদম ডাঙৰ ডাঙৰ পুৰি মানে, ত মুখল ভাল মুখ চ ভৰি যায় মানে ইমান প ডাঙৰ ডাঙৰ বনাই একদম পুৰা ভিৰ শুনিছিলো এইবাৰ এইবাৰ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছো, ভাল লাগে। ট্ৰাই কৰি কেনে। খাদ্য বস্ত কি আছে? হ এইবিলাকে
তেনেকে মানে ঘৰৰ খানা চবেই খাওঁ। আৰু এটো নহয় যে কিন্তু মই যে পিজ্জা বাৰ্গাৰ নাখাওঁ খাওঁ কিন্তু ঘৰত বনাই খাওঁ।
নিজে বনাই খা?
ঘৰত বনাই খাইহে মই ভাল অ', মই বনাওঁ ন'। মই বনাইছোঁ, চব বনাওঁ মই অ'
বা
মই বাহিৰৰ পৰা নেখাওঁ, মানে খাওঁ কিন্তু মই নিজে বনাওঁ, মই নিজে খাওঁ সেইটো।
নিজে বনাই খোৱা?
উম।
আমাৰ কি যেতিয়া চাওঁ অফাৰ লাগি আছে অফাৰত মাৰি দিও মজাকে হৈ যায়।
মই অলপ কষ্ট কৰিম চব বস্তু নিজেই ল'ম নিজে কাটিম নিজৰ মতে নিজে চাইজত একদম।
নিজৰ ইচ তাৰপিছত চিজ টিজ দি কেনে মজাকে পুৰা টেষ্টিকে পুৰা চিজ ভৰি ভৰি দি বাটাৰ চাটাৰ দি ঔ মা নেকি? ঠিকেই বাৰু ভালে। আমাৰ ঘৰত ঘ ঘৰত কি জানা? আমাৰ সপ্তাহ মানে গোটেই দিন লাইক মাংস মাছ চলে বাকী অকল মংগলবাৰ আৰু বৃহস্পতিবাৰ এই দুদিন মানে নিৰামিষ, টটেল ভেজ আমাৰ সেই দুদিন মই কি কৰিম হয় খুৰীহঁতৰ ঘৰত যাম আকৌ লগৰ কেইজন যা সিহঁতৰ ঘৰত গুচি যাওঁ যাই কিনে বাছ তাতে ন ননভেজ খাম আৰু মই। মই সপ্তাহ মানে একদিন মোৰ ভেজ নাযায় মানে।
লাগে মানে।
কণী হলেও লাগে।
নাই মোৰ আক প্ৰফিৰিবিল ভেজটো থাকে। ভেজ খাই বেছি ভাল লাগে। মানে শান্তি পাওঁ। মাছ হ'লে খুবেই ভাল কথা। যদি মাছ নহয় তেন্তে মোক। চয়াবিন বনাই দিলেওঁ হ'ব মানে।
অ চয়াবিনটো ভাল লাগে, আলুচ চয়াবিন সেনকে, টোটেল ভেজ হয় যে হয়, লাইক ভাত দালি আৰু কিবা এটা ভাজি চাজি হ'লে মানে খাওঁ মই এনেকুৱা এনেকুৱা ত নাখাওঁ কিন্তু বৰ্তমান বৰ্তমান নাখাওঁ আৰু ঘৰত আহিকিনে মই এতিয়া।
মানে ঘৰত মানে ন হোষ্টেলত মানে মেগী খাই জিন্দা থাকোঁ।
অ মানে সঁচা কৈছা আগতে জানা চব লাগে ঘৰত আহিলে এতিয়া, আগতে মানে ঘৰত মায়ে দালি ভাত ভাজি এনেকুৱা বনাই দিয়ে খাই বম ভাল লাগে, এতিয়াওঁ খাই ভাল লাগে বেয়া নালাগে। নালাগে, মানে হোষ্টেলত মানে ত দালি চালি খাই খাই না এতিয়া ঘৰত মানেওঁ এনেকুৱা হৈছে জীয়াই যিমান দিন থাকিম মই ভালকে খাম মানে অকল তাৰ কাৰণে। হলেও চিম্পুলকে বনাই দিলেওঁ খাওঁ। আৰু চব্জি চিজেনৰ খাই ভাল নালাগে মোক। এই ঘৰত যি চব্জি আনে এইবিলাক। ঘৰত বোলেই লাওঁ কোমোৰা, কেৰেলা এইবিলাকে আনি থাকে।
কেলে তুমি কি লাওঁ কোমোৰা। কেৰেলা সেইবোৰ নোখোৱা নেকি?
অ ভাল নালাগে হে হে।